গৈছো আজিকে।
অ আজি এইখন ললো বলেৰুখন অ।
অ বগাখন লৈছা?
অ বগাখন লৈছো তোমাৰ কলা বিচাৰিছিলো কলাখন নাপালোৱে।
অ দুহেজাৰ কিমানৰ মডেল ল'লা এইটো?
এইখন তোমাৰ -
উঊনৈশৰ নে বিশ বিশ বিশৰ অ বিশৰ ন।
অ।
তুমি যে এখন ল'লা এতিয়া -
অ।
পিছ এইখন তুমি কি কৰিবা? মানে সেইখন তুমি - কি ইনকাম চৰ্চত মানে কি লাভত লগাবা?
এ তোমাৰ ভাবি আছো এনেকুৱা ভাড়া চাৰাতো নহব, থানা চানা তোমাৰ কোনোবা চিনাকি আছে নিকি?
থানাতো মোৰ চিনাকি আছে বুইছা সদৰ থানাত তুমি গাড়ী খন কিন্তু দিব - হা, মোৰ চিনাকি এজন আছে, সি দি থাকে মানে।
অ।
তাৰো তাৰ চিনাকি থাকিব তেতিয়া মই তাক ফোন এটা কৰি পেলাই কথাটো পাতিম বুজিছা।
অঁ।
পাতি গৈ তোমাক জনাম দিয়া। দিলে হলে মই দিয়ে দিম মানে এক তাৰিখ মানৰ পৰা। হয় নেকি?
অ।
কিন্তু তোমাৰ সেই প্ৰচেছটো কিন্তু অলপ বৰ বেলেগ দেই কাৰণ তোমাৰ এতিয়া মাহেকৰ - চিষ্টেমত তুমি পইচাটো নাপাবা।
অ মানে -
অ মানে কেনেকুৱা চিষ্টেমত - কোৱা। তুমি পুলিচত যদি গাড়ীখন দিয়া তেতিয়া তুমি মানে ধৰা ছমাহৰ মূৰত পইচা পাবা। মানে মুঠা পইচাতে পাবা তোমাৰ, পাৰ মান্থ তোমাৰ পঞ্চাহাজাৰকে। তোমাৰ ছমাহত কি হয় তোমাৰ ছ ছমাহত তোমাৰ এই কিমান - তিন লাখ টকাকে পাবা বুইছা।
অ।
মানে মাহেকে পঞ্চাছকে পাবা কিন্তু এইটো ফি চিষ্টেমটো মানে অকন বেলেকে দিয়ে, তোমাৰ একেবাৰতে নিদিয়ে বুইছা পঞ্চা হাজাৰ পঞ্চাছ হাজাৰকে নিদেয়ে মানে মাহেকত - একেবাৰতে দিয়ে। অহ, তোমাৰ গাড়ীখনতো আনিব নোৱাৰিম চাগৈ।
গাড়ীখনতো আনিব নোৱাৰিম চাগৈ বোলো ছয়মাহ মানৰ কাৰণে দিলে একেবাৰে দিব লাগিব।
নাই তোমাৰ কন্ট্ৰেক্ট থাকিব পাৰে তাত চাইন কৰি মেলি দি দিবা যদি দিয়া। নিদিলোও তোমাৰ নিজে অলপ- কথা দি পেলাই তেনেকে লৈ আহিব পাৰা পইচাৰ যদি দৰকাৰ হয়, তাৰপৰা একো নাই। ড্ৰাইভাৰ মই নিজে দিব লাগিব নে সেইফালৰ - নাই -নাই ডাইভাৰ তুমি তাৰ পৰাই পায় যাবা, তোমাৰ নিজৰ পৰা দিলেও পাবা তাৰ পৰা দিলেও পাবা।
অঁ, মানে মই নিজৰ পৰা দিলে প পইচাটো বেছি-
পামনে নে - এ তাৰ পৰা যদি ড্ৰাইভাৰ দিয়ে মই তিনি লাখ মান পাম? নাই, তুমি সেইটোহে মই গম নাপাওঁ। সেইটো - সুধি পেলাই জনাব লাগিব বুজিছা। তুমি চাইছ নাই এতিয়া- কথা এটা কওঁ, তুমি যেতিয়া গাড়ীখন তাত- কিবা তুমি তিনিমাহ, ছমাহৰ পিছত উলিয়াই আনিবা নেকি? তোমাৰ যেতিয়া ইনকম চৰ্চ তোমাৰ মন্থলি- পঞ্চাশ হাজাৰকৈ তোমাৰ এখন গাড়ীয়ে দি আছে। তাতে তোমাৰ পঞ্চাশ হাজাৰৰ ভিতৰতে তোমাৰ ই এম আই টো কাট খাই যাব।
অঁ।
ধৰা তুমি ইমান টেনচন কিয় ল'বা? সেইখন গাড়ী তুমি এৰি দিয়া আৰু সেইখন।
উম।
সেইখন তুমি চৰকাৰৰ হেৰি নামত তেতিয়া আৰামত চলি থাকিব ন। কি বিপদ আছে? তোমাৰ পইচাও পায় থাকিবা, গাড়ীও চলি থাকিব, তুমি বেলেগ এখন তাৰপা- বেলেগ গাড়ী এখন লৈ লব পাৰিবা, ডেৰ- দুই বছৰ -
অঁ, অঁ। তাৰ পিছে তোমাৰ এইফালে বেয়া -চেয়া হ'লে বেলেগে বনাব চাগে! নে মই নিজে বনাব লাগিব?
এই নাই নাই তুমি - বনাব লাগিব, বেয়া হোৱাটো তুমি বনাব লাগিব।
অঁ।
তোমাৰটো বেলেগ গাড়ী আছে?
আছে, আছে।
কি আছে আৰু বেলেগ?
তোমাৰ মোৰ এই ভাৰ্ণা এখন আছে।
আছে ন।
অঁ।
সেইখনটো তোমাৰ বেছি দিন হোৱা নাই লোৱা। সেইখনো হোৱা নাই, সেইখন ছেকেণ্ড হেড ললো মানে আৰ চি খন। অঁ, তুমি এনে ৰিজাৰ্ভ- চিজাৰ্ভ মাৰা নাই ভাৰ্ণাখন? কি কৈছা? এই ভাৰ্ণাখনে ৰিজাৰ্ভ- চিজাৰ্ভ মাৰা নাই? অঁ, কামৰ কাৰণেহে। মানে ক'ৰবাত কিবা পূজা হয় নেকি? মানে তোমাৰ ভাড়া মাৰা মানে ট্ৰেক্টৰ আছে তিনিখন। অঁ -অঁ।
তাৰপিছত তোমাৰ দাম্পাৰ আছে দুখন। কি কৈছা? অঁ, দাম্পাৰ দুখন আছে।
খন আছে আৰু জি চি বি এখন আছে। অঁ, জি চি বি এখনো আছে ন। অঁ। লগাই থৈ দিয়া গোটেই কেইখন, কাৰণ তোমাৰ এইবিলাকৰ পৰিবহন- মানে এইবিলাক তোমাৰ বহুত পইচা পাই মানে বুজিছা।
অঁ।
তুমি জানাই তুমি এজন কৰিয়ে আছা গাড়ী বিলাক যোনবিলাক ব্যৱসা হয় তুমি জানিবাই সেইবিলাকত কিমান পইচা খালি সেয়া আৰু
এই ভাৰ্ণাখনে থাকে আও ঘৰৰ কামৰ কাৰণে লাগও দিয়াচোন এখন কবাত কবাত পুতুক কতে কিবা এটা হৈ গ'লে যাবলোঁ
অ সেইটো হয় বাৰু।
সেইকাৰণে মানে এইখন ক'তো দিয়া নাই ঘৰৰ কামতে থৈ দিছো মানে।
বাকী ডাম্পাৰ দুখন আও জে চি বি খন কি কাম আছে নেকি? অ সেইফালে এইফালে তোমালোকৰ সেই চাপৰিত। অ, এই মাটি ৰাস্তা বনাই আছে নেকি? অ ৰাস্তাত আছে অ, অ। ঠিকে আছে তেনে। সেই যে ৰাস্তাটো নতুন, নতুনকে আহিছে তাতে লাগি আছে। ভালেই কৰিছা দিয়া। লগাই থৈ দিছে এক্সট্ৰা ইনকাম এটা তোমাৰ আৰামত আহ হি আছে ন। ভাল পইচা এটাই পোৱা এইবিলাক দি পইচাটো অকমান পাওতে মানে মাহত। মানে কেইদিনমান দেৰি হৈ যায় মানে। অ এবিলাক বিল পাছ হোৱা কাম আৰু অকণ দেৰি হবই। অ মানে আকৌ এইফালে তোমাৰ গাড়ি ই এম আই থাকে যে এইখন দিয়াহোৱা অ, সেইটোৱে আৰু আগা পিছাকে গোটেই কেইখন মিলি মিলি পাই থাকিবা আৱ।
মানে টাইমত দিলে মানে ভাল হয় মোৰ ই এম আই কেইটা মাৰিব পাৰি।
বাকী তোমাৰ এইফালে। ঘৰৰ বস্তু চস্তু কিছুমানো আনিব লাগে। অ, সেইটোতো হয় বাও তোমাৰ জানাই মাহত গাড়ী খৰচ কিমান ওলাই থাকে প্ৰফিট। অ
পিছে তুমি এতিয়া কি কৰি আছা? তুম তোমাৰ কেইখন কামত লাগি আছে নে নাই?
উম। মোৰ তোমাৰ এখন আছে। ট্ৰেভেলাৰ দুখন আছে। সেইকেইটা বাৰু লাইন লগাই থোৱা আছে।
অ।
অ সেইখন আৰামত লাইনত চলি আছে। তোমাৰ বাকী এনেকে ট্ৰেক্টৰকেইখনটো এয়া প্ৰভাৱ তুমি জানাই আৰু। এতিয়া এই খেতিৰ সময়তো ট্ৰেক্টৰৰ কাৰণ কিমান আছে, কিমান বেয়াও হয়।
উম।
মোৰ মানে আই টি আই, চাই টি আই পঢ়ি থোৱা আছেটো। মই আৰু মোৰ দাদাও পঢ়ি থোৱা আছে। ঘৰতে বনাই কৰি মিলাই লওঁ আৰু মোৰ মানে বহুত খিনিয়ে নলেজ আছে এইবিলাকৰ ওপৰত। এইবিলাক হৈ থাকে বুজিছা। এইবিলাকৰ মোৰো লাভ চাপ চলি আছে। ভালেই ইনকাম হৈ আছে। বাকী মাজতে গেলামাল দোকান এখন খুলিছো, গম পোৱাই চাগে?
অ, মাজতে তোমাক মই গৈছিলো সেইফালে তুমি নাছিলা।
ছিলা। অ অ মোক দাদাই কৈছে, লগৰ এজন আহিছিল বুলি।
অ।
অ। এয়া, এইবিলাক চলি আছে আৰু। গেলামাল দোকান খন পৰা ভালে ইনকাম হয়। কাৰণ সেইখন জেগাত ডাঙৰ দোকান এখনেই আছে।
অ অ চব বস্তু ৰাখি থৈছে। অ।
চব বস্তু আছে। কচমেটিকৰ বস্তু চস্তু চব দি থৈছো বুইছা। যিমান দি আছে চব লগাই দিছো। অ সেইকাৰণে আৰামত এতিয়া চলি আছে পইচা কেইটামান ইনকাম কৰি আছো আৰু।
উম এনেই বহি থাকি একো লাভ নাই না।
সেইটোৱেতো।
মোৰ তোমাৰ এই সন্ধিয়া টাইমটো মানে টাইম নাযায় নোপোৱা নিচিনা লাগে মানে, দিনত বাৰতে টাইমখিনি গুচি যায় মই মানে দোকান এখন তোমাৰ খুলিম বুলি ভাবি আছোঁ নেকি।
অ' কিহৰ দোকান খুলিবা?
তোমাৰ তাকে ভাবিছোঁ কিহৰ দোকান খুলিলে ভাল হ'ব।
খোলা, তোমালোকৰ সেইখনতে বেলেগ এনেকুৱা ভাল গেলামালৰ ডাঙৰ দোকান এখন খুলি দিয়া। কচমেটিকৰ চব বস্তু ৰাখি দিবা তাতে। মানে মোৰ তোমাৰ টাইমটো মানে দোকানখনত বিজি হৈ থাকিম অলপ টাইম। অ'।
তাৰপিছত তোমাৰ ইফালে প কিবা এটাও আহি থাকিব বুল
থাকিব বোলো। অ' এইবিলাক ভালেই ইনকাম হয় বুজিছা এইবিলাক দিওঁ। দুখন দুখনমান খুলিলে এখন ছাইডৰ হাৰ্ডৱেৰ এখন খুলি দিয়া কমতে।
অ'।
সেইখনো চলি থাকিব, তোমালোকৰ জেগাটো সেইখনটে ভাল আৰু সেইখন জেগাত এনেকুৱা ডাঙৰ দোকান নাইও।
অ'।
ফাৰ্মাচী চাৰ্মাচী এখনো খুলিব পাৰা বাৰু। অ' দিনত অকমান টাইম কোনোবাই থাকি দিব। অ' কোনোবা এজন মানুহ ৰাখি ল'বা আৰু। অ', উম, সেই এনেকে চলি যাব আৰু। সেই খুলিম নেকি। উম, আৰু মই কথা পাতিম বুজিছা তোমাৰ কামটোৰ। অ' কথাটো পাতিবাচোন গাড়ীখনৰ কথাটো পাতি আমাৰ, আজি ঊনত্ৰিশ তাৰিখ নহয় জানো? আজি অ'।
তোমাৰ এক তাৰিখ
তেতিয়া ভালো হ'ব। অ' মই তোমাক কাইলৈ জনাই দিম বুজিছা।
অ' কাইলৈ জনাই দিবাচোন।
অ' মই কাইলৈ জনাই দিম সোনকালে দিয়া। তোমাৰ এতিয়া তাত কেইখন লাগি আছে? মোৰ তাত দুখন আছে।
অ' তুমি কিবা এটা কৰি মিলাই দিবা আৰু।
দিবা আৰু। অ' দিম দিয়া কিয় নিদিম। মই দি দিম, মই তাতে মানুহ পাই গ'লে তোমাক দিয়াই দিম বাৰু।
অ'।
অ' এনেও মোক সেইদিনা মাজতে কৈ আছিলে গাড়ী চাৰি কোনোবা আছে নেকি, একমাহ মান হ'ল এতিয়া গাড়ী যদি কোনোবাই দি দিলে সেইটো সেইটো মানে অকণ বিপদ হ'ব।
উম।
যদি দিয়া নাই বাৰু তেতিয়া কথা নাই।
অ'।
অ', আজি তোমালোকৰ এইফালে বৰষুণ চৰষুণ দিছে নে নাই?
বৰষুণ তোমাৰ দিয়া নাই, বতৰটো অলপ বেয়া।
তাত গৈ ৰাখিছে মানে, নীলা পৰা, আপোনাৰ হেৰি হৈ আছে। উম, ডাৱৰীয়া হৈ আছে, ডাৱৰীয়া হৈ আছে। আমাৰ যে এইফালে বৰষুণ চৰষুণ দিয়াই নাই, ইমান মানে অসুবিধা হৈছে নহয়। অ' তোমালোকৰ মই সিফালে তোমালোকৰ সিদিনা আৰু এই তোমাৰ হায় ট্ৰেক্টৰখন গৈছিলে যে। অ'। চাইছোঁ তোমালোকৰ সেইফালে দেখোন পানী নাই, কঠিয়া তুলি শুকান হৈ গৈছে দেখোন। সেইটোৱেতো মানে এতিয়া বৰিং দি পানী দিবলগীয়া হৈছে এতিয়া। চাই আছে। অ' সেইটোয়েতো বহুত অসুবিধা হৈ গৈছে এতিয়া যে কি হ'ব ভাবি পোৱা নাই আৰু।
তাৰপিছত মই গৈছোঁ, তোমাৰ শুকান মাটিত কেনেকে হাল বাবা নাবালোঁ আৰু মই।
আৰু মই। অ ভালে কৰিলা।
পিছত আমাৰ এইফালে বাউ আমাৰ এইফালে পানী আছে দেখোন।
তোমালোকে খেতি কৰা নাই? এইবাৰ কি খেতি হেৰি ধানৰ খেতি কৰিছা?
ধানৰ খেতি কৰিছোঁ অ।
হা হা? অ অ আৰু তোমাৰ মাটি তোমালোকৰ নিজৰে নে আধি লৈছে?
তোমাৰ নিজেৰে লৈছো অলপ আধিও লোৱা আছে।
ধানৰ খেতিতো এতিয়া ছিজন এইটোৱেই বাৰু। অ', মানে তোমাৰ কি আৰু, চাউলটো কিনিবলগীয়া নহয় আৰু। তোমালোকৰ ভালেও, ট্ৰেক্টৰ নিজৰ আছেই ন? অকমান অসুবিধা হলেও, ধান বিক্ৰী কৰি পেলাই কিবা এটা পাৰি-পাৰি বাৰু। কি - কি, কি -কি ধান কৰিছা? ৰঞ্জিত
তাপিছত আকৌ, এইটো কি নতুন ধান এটা আহিছে
বৰা ধান কৰিছো কেইটামান। আমাৰো কৰি আছে বাৰু। জানো, গম পোৱা নাই দেই, আমাৰো খেতি কৰি আছে বাৰু এইবাৰ। অ', মাৰ আমাৰ, এই এইবাৰ এই কঠীয়া টো মানে, নতুন আহিছে। চাউলটো বোলে ভুল হয়, ধান টো বোলে অকনমানে উ হয় বোলো, কৰো, চাব লাগিব, মই এইটো চোৱা নাই বাৰু, মোৰ আগৰ সঁচৰ আছেতো ঘৰতে, সেইকাৰণে তাতে মানে মই মিলাই থম বুলি ভাবিছিলোঁ।
উম।
নতুন পেলোৱা নাই মানে বেলেগ?
অ', এনেই ৰোৱা
আৰম্ভ কৰা নাই চাগৈ? নাই-নাই, এই কথিয়া পেলোৱা হৈছেহে। টেক্টৰ হাল, পানীয়ে নাই বাৰতে, পানীয়ে নাই এইফালে, কি আৰম্ভ কৰিবা আৰু। অ '।
তোমাক লোকৰ কি হব, লাষ্টৰ সময়ত অকণ দিগদাৰ হ'ব আৰু কাটিবৰ সময়ত।
সেইটোতো, মানে দিনবিলাক পাৰ হৈ গ'লে বেয়া আকৌ ভাদ মাহত, ডাঙৰ পানী হ'বই।
তাৰপিছত আকৌ তোমাৰ, লাষ্টত কাটোতে আকৌ অলপ ঠাণ্ডা দিনত আকৌ, হাতী -চাতিয়ে অলপ দিগদাৰ দিব পাৰে।
সেইটোতো, সেয়াই, সেইবিলাকে বিপদ। আকৌ তোমাৰ, সেয়া ধান বিলাক পৰি যায় আকৌ।
অ।
ধানবিলাক পৰি গলে জানাই, কিমান গুটি নষ্ট হৈ যায়।
উম, সেইটো সময়ত আৰু অলপ দিগদাৰ হ'ব আৰু, কাটিবৰ সময়ত।
উম', বৰিং দি পেলাই চলাই আছো বাৰু, বৰষুণতো দিব আৰু। বৰিং দি চলাই আছো, আৰু আমাৰ বৰষুণ দিব-দিব লাগি আছে। এতিয়া জানো, দিয়ে নাই ভাল বৰষুণ এজাক দি দিলে, ধুনীয়া পানী হৈ গ'ল হয়।
তোমাৰ চাবাচোন, এতিয়া বৰষুণটো কেতিয়া দিব জানা? ভালকৈ দিলে, তোমাৰ পূজা মানত দিব। বৰষুণটো, যোনটো টাইমত লাগে সেইটো টাইমত নিদিয়ে, তুমি চাবাচোন।
উম', সেইটো হয় বাৰু। আগতে কিন্তু ভালে আ ছিলে, এবাৰ জানোঁ কি হৈছে ইমান গৰম দিছে। দুই, এবাৰেই চাম
আগতে তোমাৰ ম ইমান টাইম দুই, তিনি ফুট তোমাৰ ধান হোয়ে যায় গৈ।
অ'।
এইবাৰ মানুহৰ কঠীয়া একদম শুকাই গৈছেগৈ, মোৰ দেখিয়ে মানে, বেয়া লাগি গৈছে।
সেইটোৱেটো, মোৰো এতিয়া কি কৰিবা এতিয়া উপায় নোহোৱা হৈছে। আগতে কিমান ভাল আছিলে, এইবাৰ যে, কি হৈছে আগতে মাৰ্চৰ লাষ্টলৈকে ঠাণ্ডাই থাকে।
অ'।
এতিয়া মাৰ্চৰ লাষ্টৰ পৰা যে, একেবাৰে জুলাই মাহৰ গৰমৰ নিচিনা হৈছে।
উম, মাৰ্চৰ পৰা এইবাৰ তোমাৰ গৰমে আহি গৈছে।
হেইটোৱেটো।
আৰু ঠাণ্ডাটো এইবাৰ সোনকালে আহিব নিকি, মোৰ মতে।
এনেকুৱাতো লাগিছে বাৰু, এতিয়া যি চাত গৰম দিছে, দেখিছাই জুলাইত। বহুত গৰম হৈছে, আগষ্ট আছেই, ‌ জুলাই, আগষ্ট আছেই। সেইটোৱেতো, জুন, জুলাইতে কেনেকুৱা মানে গৰম দিছে।
হয়। আগষ্ট মানে, ছেপ্টেম্বৰ তোমাৰ লাষ্টৰ মানৰ পৰাহে চাগৈ অকণমান ঠাণ্ডাটো আহিব।
আহিব অ', হয়, চাগে আৰু। দিয়া আৰু ন' ঠিক আছে।